কত আছা মই এই এনেই? শুই আছো বিচনাতে তুমি?
অ' মইয়ো এনে বাগৰি আছো আৰু ৰাতি হব আৰু এতিয়া।
অ', আজি ইমান গৰম নহয় ন বতৰটো বৰ ধুনীয়া।
ইমান ধুনীয়া বতৰটো আজি মানে ফেনতে শুব পাৰিম ধুনীয়াকৈ।
অ ভাল লাগিছে আজি বতৰটো। কাইলে হয়তো চাগে ৰ'দ দিব।
অ' কাইলৈ দিব পাৰে মোৰ হিচাপত।
ওলাই কাইলৈ ওলাই নাযাও বুলি ভাবিছিলো জানানে? কিন্তু মানে বাধ্য এতিয়া যাবই লাগিব কাম এটা আছে। অ' অকলে মানে নহব তাৰমানে।
উম-উম।
বাকী সকলোৰে ঘৰত ভালনে?
ভালেই দিয়া, এই মানে আজি আ কুকুৰ এটা মানে আমাৰ সেই তাৰহে মানে একদম অলপমান অসুখ। অলপমান মানে বেছিয়ে হৈ গৈছে স সেইকাৰণে মানে অলপ চিন্তাত আছো আৰু।
কি হৈছে?
মানে, উম, সি মানে বুকুখনতে অলপমান খোজ খালে কৰ'বাত। মানে অলপমান চেঙেলীয়া কু কুকুৰ যে। এতিয়া সি চুবও নিদিয়ে কাকো। উম, অলপ দিন মানে আমি গমেই নাপালো যে তাৰ কিবা হৈছে সেই জেগাখিনো এতিয়া ঘাঁ লাগি গ'ল।
অ' ডাক্তৰৰ ওচৰৰ পৰা মলম মানি লগাব লাগিব।
অ' ভিতৰত মানে ঘা লাগি মানে তাৰ ইঞ্জৰিটো বেছিয়ে হৈ গ'ল পোক দি গ'ল মানে একদম। পুৰা সি মৰি যাব বুলিয়ে ভাবিছো আৰু উম ভাবিছিলো লাষ্টত। এতিয়া ডক্তৰ জনৰ লগত কথা পাতি মানে তেওঁকে মানে কাকতি মিনতি কৰিলো আৰু মানে তাৰ এতিয়া ইমান বেয়া অৱস্থা তাক গাড়ীত নিবলৈ মানে অৱস্থা নাই আৰু
অ বুজিছো এটা কাম কৰিবাচোন ভেটেনেৰী ডক্তটৰৰ ঘৰলৈকে মাতি পেলাই মানে পশু চিকিৎসালয়লৈ নিব পাৰিলে ভাল নি পেলাই বেজি এটা ই যদি এনেকে মলম চলম যদি লগাই দিয়া ভাল পাব সোনকালে কালে বেয়া লাগে অ জীৱ জন্তু বিলাক এনেকা এনেকোৱা অৱস্থা হ'লে
হয় দিয়া তেওঁ মানে আজি তিনদিন মান হল আহা তে আহি আহি মানে একদম পুৰা কৰি আছে উম ট্ৰিটমেন্ট কৰি আছে অলপমান ভাল হৈছে যেনিবা সি
বৰ বেয়া লাগে এনেকে জীৱ জন্তু বিলাক এনেকে দুখ পালে মানে কষ্ট পালে অশান্ত তি নিচিনা হয় আৰুতো ঢুকাই গ'লে তো ক'বই নালাগে ঘৰৰ এজন সদস্যু নোহোৱা হৈ যোৱা নিচিনাই একে পৰিস্থিতিৰ সৃষ্টি হয় আচলতে মৰমটো সোমাই যায় যে সৰুৰ পৰা
উম সেইটোকাৰণে, মোৰ-মোৰ মানে নিজৰ এটা আছে হে, মোৰ নিজৰ কুকুৰ এটা সি তাৰ নামটো মানে কিন্তু এটা যে একদম মানে কয় যে, ক'ইনচিডেন্স বুলি সি মানে হেৰি তাৰ জন্মদিন টুৱেণ্টি-নাইনত মোক হতি চেম মেতে, একে দে-মানে, অ' মইও তাক মানে কিনিছো। তাৰপিছ পিছত মানে মইয়ো গম নাপাও তাৰ কাৰ্ডখন মই চোৱাই নাই।
অ' কাৰ্ডৰ মতে মই ভাবিছো চাগে হয়তো তুমি যিদিনাখন আনিছা সেইদিনাখন খন সেইদিনাখনৰ মতে ধৰে যে বহুত তে
অ' মই মানে সেইদিনাখনৰ মতে ধৰা নাই, যিহেতু মানে তাৰ জন্মৰ ডেট তো দেখিলো মোৰ লগত চেইম-টো-চেইম, তেতিয়াতো মই বাটা বাথৰুমতে গ'লো আৰু। তাৰিছত মানে দেখিছো দেখোন ইজোহে একদম পুৰা মোৰ বয়সৰ মানে মোৰ এ এ ডেট অফ বাৰ্থৰ সৈতে ছেম, জন্মদিনৰ সৈতে। এক
পিছে, আ শুনাচোন এতিয়া খোৱা-বোৱা কৰিছে নাই?
অ' কুকুৰ-কুকুৰটোৱে, সি খোৱা-বোৱাত বহুত ভাল। মানে তাৰ বেমাৰ হোৱা আছে যদিও সি খাবই, সি খাবই। পুৰা ভুকিবই। এক্টিভ হয় মানে।
ন কষ্ট পাই আছে মই ভাবিছো চো এডম
নাই, মানে। সি মাথাৰ পৰা পেলাই দিয়ে, কোনোবা টাইমত তুমি দেখিলে এনেকুৱা লাগিব, মৰি গ'ল নেকি কুকুৰটো ভয় লাগি যাব! তাৰপিছত তাক এই যে চিঞৰ দি মাত তিম নহয় একে জাপে উঠি যাব। মই বোলো তই উঠিব নোৱাৰ, খোজ কাঢ়িব নোৱাৰ ভৰি বান্ধি থৈছো এইফেলে, কাৰণ খুলি থৈ দিলে মানে বেছি বেছি খোজ কাঢ়িলে মানে তাৰ আক
প্ৰথম কমকে হওঁতে হালধি বান্ধি দিয়া হ'লে হয়তো এনেকে ঘৰুৱা, যিবোৰ আমি সাধাৰণতে মানো হেৰি কৰো যে দুখ পালে মানে লগাওঁ। তেনেকুৱা চাগে বচ বস্তু বোৰ
আমি গমেই নাপালো মানে সি মানুহৰ ওচৰত নাহে। সিও সৰুৰ পৰাই অকমান বেলেগ। এ যোন- যোনটো মানে মোৰ কুকুৰটো সি মানে বহুত ভাল হয়। ই মানে তাক বহ বুলি কলে বহি থাকিব। উঠ বুলি কলে উঠি যাব। কিন্তু ই
ও এনে হাত চাত কাটিলে মানে নাৰ্জী ফুলৰ পাত লগোৱা নে হাতত? কাটা। তেতিয়া তেজ টো ৰৈ যায় বুলি কয় আৰু এনেকে ধেৰ ঘৰুৱা এনেকে বনৰীয়া ব্যৱহাৰ কৰোঁতো আমি। জ্বৰ উঠিলেও এতিয়া শেৱালি ফুলৰ খাওঁ। জিভা গুটি বুলি এ জিভা সুি উঠিলে যে মালকাঠি বুলি কয় আমাৰ এইটো চাইতে তোমালোকৰ ফালে বা কি বুলি
অ অ আ আমাৰ ইয়াত হেৰি কিবা এটা কয় জন্ম মানে জন্ম মাহত হোৱা কিবা এটা নেকিবিলাক কৈ পেলাই থৈ দিয়েটো
সেই সেই বন ঔষধটোৰ কথা কৈছো মই আমাৰ এইফালে মালকাঠি বুলি কয় এনেই কিছুমানে মাৰচাং শাক বুলি কয় খাইও সেইটো মছলা অ ফ সৰু সৰু অ
অ অ চিনি পাইছো
সেয়া জিভা যেতিয়া গুটি উঠে ন জিভাত কেতিয়াবা লগাই দিলে মানে ভাল হৈ যায়
অ মই সেইটো বাৰু গম নাপাও দেই জিভাগুটি উঠিলে যে সেইটো লগাই আজি মই তোমাৰ পৰা গম পাইছো মানে
ধেৰ ঔষধ আছে এতিয়া দ্ৰোণ বন খালেও কিমান
চকুৰ কাৰণে ভাল বুলি কয় ন দ্ৰুণ বন টো
অ আৰু কাহ হলেও দ্ৰুন বনৰ ফুলটো আৰু মৌজোল আৰু
উম উম আদা এনেকে চব মিক্স কৰি পেলাই মানে মিলাই খাই উম
ধেই আছে বনৰীয়া ঔষধ
অ আমাতো মানে এইবোৰ ঔষধে দি আমাৰ বহুত ক্ষেত্ৰত আমাৰ অসুখ ভালেই হৈ যায় আজিকালি খালি মানে মেডিচিনত বহুত
হয় কিন্তু এনেই বনৌষধ বোৰ কিন্তু ভাল আকৌ
উম হয় বাৰু কথাাটো ন নোহোৱা নহয়
বিভিন্ন ধৰণৰ এনেকুৱা ঔষধ আছে
উম আছে তুমি জীৱ জন্তু অ কলমৌখ খাকো ভাল ঢেকীয়া কলমৌ এইবোৰ খাই বহুত ভাল
পুৰৈ শাকো খায় তেজৰ কাৰণে মানে গাজৰতটো কে ভিটামিন থাকে
উম
পুৰৈ শাকটো চিনি পোৱা নাই
চিনি পাওঁ জিলমিল শাক পূৰৈ শাক মধুসুলন এনেকুৱা উ চব
মধুসুলেনটো তো টেঙা
টেঙাতে পৰে আৰু দালিত দি খাই ভাল লাগে সেইটো বেছিকৈ মুধ হুলনডু ই যে উম গাহৰি মাংস কচু দি খাই পাইছানে বাৰু
উম মই নাখাও আচলতে ততে মাংস বীজ পাৰটা
খাই নাইবা তুমি উ লোকেল চিকেনো মানে তুমি বনাই পেলাই খাব পাৰা কচুৰ সতে অ কচু জাল দিয়া উম ভাল লাগে খাই
হয়তো চাগে গৰ্ভৱতী মহিলাক খুৱাই নেকি মোৰ মতে
অ এনেকে ময়ও শুনিছো বাৰু কিন্তু মানে আহ আহ আহ এইটো এইটো বেবীটো মানে জন্ম পোৱাৰ পিছত দিয়ে নেকি ন শিশুতো জন্ম পোৱাৰ পিছত খুৱাই নেকি জাল ভাত খোৱা বুলি উম এনে অ তোমালোকৰ ঘৰত এটা নিয়ম আছে আছে নে চাগে এই যে বে মানে জন্ম যে পায় যে হা উম অ কেঁচুৱাটো যে জন্ম পায় তাৰ পাছত যে বাহিৰলে যে ওলাই আনে কেইদিনৰ মূৰত আনে নাজানো মানে তোমালোকৰ ফালে মই দেখিছো উজনি ফালে মই দেখিছো তোমাৰে বেছি কৈ আমাৰ ইয়াত মানে এইটো নহয় এ পিছত কিবা পীৰা টাইপৰ এখনত শুৱাই দিয়ে।
হয়, তাৰপিছত পতাগুটি এটা লৈ অ' চাৰিও ফালে এনেকে মাৰে।
য'ত বহী কলম দিয়ে আৰু সেইদিনাখন ছয় নম্বৰ
নাই, নাই বহী-কলম দিয়াতো বহী-কলম মানে কোনটো বস্তু চোৱাৰ কথা কৈছা ন, সেয়া সুদিত মুখত ভাত দিয়া দিনাখন কৰে।
অ' অ', জানো, মানে!
বাজ ওলোৱাটোত বাজ ওলোৱা বুলি কয় নেকি মোৰ সম্ভৱ
অ' মই ইমান নাজানো, কিন্তু জন্ম পোৱাৰ পিছত দেখিছো মানে পুৰা পানী কেঁচুৱা দেখিছো আৰু।
অ' বাছ ওলোৱাৰ পিছতে বাহিৰলে উলিয়ায়।
অ' বাহিৰলৈ উলিয়াই পেলাই, খুৱাই লৈ পেলাই পীৰাখনত মই, আমাৰ ইয়াত নহয় সেইটো নিয়ম বাৰু কিন্তু মানে মই দেখিছো ভাল লাগে দেখি।
অ'।
আমাৰ ইয়াত মানে ধূপ-চাকি-তেল এনেকে লগায় আৰু জালভাত খুৱাই, খুৱাই কৰি মেলি লৈ মানে হেৰি কৰে আৰু, বহী-কলম এনেকে মূৰৰ শিতানত দিয়ে।
অ' বিভিন্ন জেগাত বিভিন্ন ধৰণৰ আৰু কিছুমানত এতিয়া। নলবাৰীৰ ফালেতো জ্বালা দিয়া বুলি অকমান তাহাঁতৰ, যিটো ঘৰে-ঘৰে বিলাই।
উম, উম।
যা-মানে জ্বালাৱতা বুলিতো কয়, কিবা এটা। কয় নলবাৰীৰ ফালে। মই ভালকে নাজা জানো কিন্তু, মানে মানুহৰ ঘৰে-ঘৰে দিয়েগে সেই চাটনিবিধ।
অ', অ'।
চাটনি বুলিয়ে ক'ব লাগিব আৰু। এতিয়া। আমাৰ এইফালে, আমাৰ এইফালে মাছ। দিয়ে নেকি?
আমাৰ ফালেও দিয়ে মাছ।
অ মাছ দিয়ে ন? মানুহৰ ঘৰত। যে দিয়েগে যে।
মানুহৰ ঘৰত আমাৰ নিদিয়ে বাৰু সকাম টাইপত পাতে আৰু সৰুকে।
অ মই, মই ভালকে নাজানো কিন্তু অ।
সেইটো কৰে আৰু সুধি সবাহ পাতে একমুহা।
অ সুধি সবাহ পাতে প্ৰথমতটো চাগে বাছ ওলোৱা হয় নাই।
অ অ হয় সেইটো মানে এনেকুৱা কয় আৰু যে চোৱাতো শেষ কৰে আৰু সেনেকেই কয় আৰু।
উজনিৰ ফালে বাছ ওলোৱাতে বাহিৰলৈ উলিয়াই নেকি।
উম উম আজিকালিতো এইবোৰ নামানেই বাহিৰলে যে চোৱা মানা নামানা এইবোৰ নাই চোৱাচত আগৰ দিনৰ হয় নে নহয়।
হয় বাৰু আজিকালি নামানে মানুহে। কিন্তু হ'লেও গাঁওবোৰত মানে। এতিয়াও গাওবোৰত মানে য'ত প্ৰভাৱ আছে এতিয়া আ এতিয়া চোৱা টাউনৰ জেগাত মানুহ পাবলৈও দিগদাৰ। হয় গোপিনী পাবলৈও দিগদাৰ হয় আৰু। নিয়ম নীতি কৰিবলৈও দিগদাৰ হয়। পৰিয়ালৰ মানুহো
সেইকাৰণে তেনেকে থৈ দিয়ে আৰু তেওঁলোকৰ মাজতে
অ কিছুমান এতিয়া নিজৰ কামৰ সূত্ৰে বাহিৰৰ জেগাত থাকে যে আৰু কিছুমানৰ ঠাইৰো অভাৱ হয়তো এতিয়া ভাড়াঘৰতো থাকিব পাৰে অ তেতিয়া অসুবিধা হয় যে তেতিয়া আৰু নিজ নিজৰ মাজতে যি নিয়ম জানে সেনেকৈ কৰি এৰি পেলাই থৈ দিয়ে
দিয়া আৰু
ঠিক আছে হ'ব ন মই ভাত খাওঁগে পিছত কথা পাতিম অঁ দিয়া অঁ